হেল্ল',
এ শুনিছ নে?
শুনিছো - শুনিছো কি খবৰ?
ভাল - ভাল তোৰভাগৰ কেনেকুৱা খবৰ খাতি। চাহ তাহ খেলনে?
খালো - খালো ঘৰতে নেকি।
অ, এই ঘৰতে আছো তো মানে কি এনেকুৱা গৰম উঠিছে নহয় এইটো মোৰ গাখীৰ চাখীৰ খীৰাাবলৈ আছে এতিয়ালৈকে খিওৱাই নাই
বহুত গম দিছে দ
তাকে - তাকে তই ক'ত আছ টাউনত নে ঘৰত অ, ঘৰ চনি অ, এই বৰষুণ দিলে একেবাৰে নেৰা নেপেৰা বৰষুণ দিয়ে একেৰাহে বৰষুণ দি থাকে। আকৌ ৰ'দ দিলো ইমান বেছি বেছি ৰ'দ কি গৰমো।
তাকে হে উপায় নাই দেই বতৰটো কিনো ৰূপ এতিয়া এতিয়া ৰ'দ দিলা এতিয়া ৰ'দ দিলা বৰষুণ আহে।
তাকে বৰষুণ অহা আজিৰ চান্স নাই আজিতো বাৰটামান বজা হলে সাংঘাটতিক গৰম হব যেন লাগিছে।
অ, তাকেতো মই কালি হেৰিটো চাইছো বতৰ বিজ্ঞানী হেৰিটো এইকেইদিন গোটেই ৰ'দেই দেওবাৰ সোমবাৰলৈকে
অ এই এ নহয় তটো এতিয়া আজিকালি মানে কি হ'ল বতৰ বিজ্ঞান কেন্দ্ৰও যোনটো তথ্য দিয়ে সেই তথ্যটো সম্পূৰ্ণ নিমিলে ত' আজিয়ে এতিয়া ৰ'দ দি আছ নহয় কোনোবা সময়ত আকৌ বৰষুণো আৰম্ভ হৈ ল'বও পাৰে ৰাতিলে
এটো হ
এতিয়া আগতে আগতো বতৰ বিজ্ঞানী সকলে তো এইটো ভৱিষ্যতবাণীটো প্ৰেডিক্ট কৰিব পাৰিছিলে কিন্তু এতিয়া নোৱাই মানে এতিয়া বতৰটোো বৰ বেলেগ কিবা এটা হৈ আহিছে
কাকাকে হে
শুছ অ বাকী দৌৰিবলৈ গৈছ নে কিি অ অ অকলে অকলে ধৰণে নাই লগত ধৰিছকাাবটা
লগত যায়
ভাল মই আমাৰ ইয়াত দৌৰি আছো
অ অ মই আজি কথাাজান ফিল্ডলৈ গৈছিলো
অ মইতো এই ফিল্ডলৈ গৈছো তো আমাৰ ওচৰতে যে আছে খেলপথাৰখন স্কুল খনৰ অ তাতে দৰিছোোগে এ খুব ভাগৰ লাগে দেই ৰাতিপুৱা এটা ফুবপনি উঠে
এই তাকে বতাহটো মাৰি থাকে কাৰণে ভাল লাগে আকৌ
অ স কাৰণে ভাল লাগে আৰু তাত গৈ লগৰ সমনীয়া অলপ লগ পাও যে কথা চথা পাতো সেইটো কাৰণেও অকমান ভাল লাগে ৰাতিপুৱাতে অ সময়টোোত যায় মানে কি এতিয়া ঘৰত থাকিলে এনেই ঘৰৰ ভিতৰতে সোমাই পেলাই মোবাইলতটো বা টিভিটো এনেকে চাই থকাাহে হয়
হয় হয়
অ সেই সময়কণ যেনিবা তাত গৈ দৌৰাও হ'ল অলপমান কথা বতৰা পতাও হ'ল
হয় মই আজি হেই ভেকচিন মাৰিলোঁ পাঁচপাক কেইটা ঘূৰিলো
পচপাস যথেষ্ট তটো মানে কি এতিয়া আৰু এমাহ মান প্ৰেক্টিচ কৰি দিলে সেই আহি যাব
হেৰি ন ফিল্ডখন হে চাৰিশ চাৰিশ মিটাৰয়া ভালকে চাৰিশ কিমান মিটাৰ
অ অ চাৰিশ মিটাৰ ধৰি লও পাঁচ পাক কৰিলে দুই কিলোমিটাৰ
উম
ত' দুই কিলোমিটাৰ একেৰাহে দৰি থকাাতটো কম নহয় আৌ
উম সেইটোৱে যি হলো তাৰপিছত আৰু নোৱাৰি বহি দিছোোগে
অ গম পাইছো এই চকুৱে ৰঙা কোলা দেখি যায় নহয়
তাকে
এই মানে কি এই তটো দৌৰিলে তো এই চৰ্বিটোও খহে গাৰ স্বাস্থ্য কাৰণেও ভাল হজমী শক্ত টউব আহে ভাল
সেই উ উঠা এটা ভাগো হৈ যায় সেইটো সেয়াাত
অ ৰাতিপুৱা সোনকালে উঠাই ভাহটো হৈ যায়
হয় হয়
মোৰ আকৌ তো দৌৰা বেছি দিন আৰম্ভ হোৱা নাই তটো এতিয়া চাৰি পাঁচ দিন মান হৈছে প্ৰথমতে কেইদিনমান এলাৰ্ম দিও নহয় শাৰি নাপাও
হে সেইটো একো নাই প্ৰথমে এনেকুৱাই হ'ব, এলাৰ্ম দিলেও সাৰ নাপায় বাজি বাজি খতম হৈ যাবগে।
সেইটোয়ে সেইটোয়ে তাৰপিছতে তোৰ মাহঁতে উঠাই দিয়ে আৰু মোক।
অ', মোক মোৰ এতিয়া বাৰু হেৰি এৰ্লামৰ দৰকাৰ নাই নিজে সাৰ পাই যাওঁ তাৰমানে মনতো ভাৱৰি থৈছো যাই ৰাতিপুৱা দৌৰিবলৈ যাওঁ।
অ', মোৰ নাই। মই আকৌ শুৱাও দেৰি তোৰ বাৰটামান বাজে। তাৰপা এইফালে উঠিলে চাৰিটা বজাত উঠিলেতো এই চাৰি ঘন্টাহে শুৱা হয়।
মোৰ কি হয় মই কালি চাৰি ঘন্টাই শুইছো মই কালি দশটা পৰা খেল চালো যে ভাৰত। ভৰত ইংলেণ্ডৰ।
অ'।
তাৰপা সেইখন চাই মানে ফাৰ্ষ্ট ইনিংছটো চালো আৰু
অ', কেনেকোৱা খেলিছে।
ভাৰতে এশ নব্বৈ টাৰ্গেট দিছিলে বিশ অভাৰত।
অ'। অ', অ', তাৰপা এই সেয়াত আকৌ ইংলেণ্ডৰ পিছ কেইখনো ডাঙৰ ডাঙৰ নহয়।
সেই বহুত মস্ত মস্তও তাতে যে উভিছে এক চয় মাৰিছে যোনকেইটা
অ', মই হাইলোইটটো চাইছিলো।
মানিব লাগিব দেই।
তাকে মই আকৌ এই ৰোহিত শৰ্মা নোহোৱাৰ পৰাতো খেল চাবলে মন নকৰা হলো। আগৰ নিচিনাকে খেল নাচাওৱে।
ওৱান ডে আহিব নহয়।
ওৱানডে আহিব ওৱানডে কেইখন চাব লাগিব।
কেলে সেই নাই হ চ
অ', চাম চাম মই সেই গিখন।
ৰোহিত শৰ্মাহঁত আহিব
তাকে আৰু আজিকালি মানে কি বৈভৱ সূৰ্যবংশিকো চাবলৈ মন যায় তাঁ ছালি মাজে মাজে চাওঁ
তাক সেয়ে দিয়া নাই সুবিধা
এ সি আচলতে খ ফুকানা এ তাই ইণ্টাৰনেচনেল এৰি দিয়া নাই আকৌ ডাইৰেক্ট
সেইটোৱে মানে অলপ ৰখাই লৈছে।
অ', প্ৰথম শিকাব অভিজ্ঞতা অলপ গোটাব লাগিব তাৰ পিছতহে তাকো চান্স দিব অ', টো আমাৰ ইণ্ডিয়ান টিমতটো আজিকালি ভালেই যোনে ভাল খেলে তাক মানে চান্স দিয়ে।
এতিয়া এই নহয় নেক্সটখনত দিব নেকি তাক মোক হেনেকুৱা লাগি আছে।
অ', তেতিয়া ভাল লাগিব চাই।
সটোয় তাকে তেতিয়াহে ভাল লাগিব চও
অভিষেক শৰ্মা আৰু সূৰ্যবংশীক অপেনাৰ দি দিলে মজা হ'ব।
ই খন ৰ খেল ধ্বংস আৰু।
হে। ভাল লাগিব মানে এইটো মানে তোৰ ছয় সাত অভাৰতে সমান বনাই দিব আৰামত ।
অ', হেনেকুৱাকে খেলে দুইটাই খেলৰ হেৰিতটো সেই কালিতো অভিশেষ শৰ্মা দুটা যোৱাৰ পিছতো ছয় ৰানত দুটা যোৱাৰ পিছতো সি মাৰিবলৈ এৰা নাই।
উ। ভালো আৰু এইটো মানে কি অপেনাৰটোৱে ৰান বনাবই লাগিব অপেনাৰটোৱে যদি টুক টুক কৰিবলে হয় তেনেহ'লে কোনে খেলিব হয় নহয়।
সেইটোৱে অপেনাৰ দায়িত্বটো মানে প্ৰথম ছয় অভাৰটো টি টুৱেণ্টি প্ৰথম ছয় অভাৰটো আৰু ৱান হাণ্ড্ৰেড প্ৰথম টচ অ'ভাৰটো
অ',
বহুত মানে মিটাৰকয়
কৰে, কৰে আচলতে গেমখনৰ ভেটিটো মানে অপেনা কেইটাই বনাই থৈ যায় নহয়
হয়, হয় মোৰ মুখ্য কাৰণটো তেহেঁতে
অ', অ', মোৰ এনেকুৱা কাহ হৈছে নহয় আৰু কাহ ভাল ভালেই হোৱা নাই
অটাই জাবা হয় ন
হা
এতিয়া
উহো নাইহোৱা নহয় মাজতে ভাল হৈছিলে তাৰপিছতে ঠাণ্ডা পানী খাই দিলো আৰু সেইদিনা আইচক্ৰীম এটা খাই দিলো আকৌ উঠি গল নহয় কাহটো
হেৰী কৰি বা এই বনঔষধ পাই যে
অ', বন ঔষধ
সেই ঘৰতে ই পিচি পেলাই খাই ল'বা, তেতিয়া ভাল হয় সোনকালে
অ', মায়ে কৈছিলে সেই বন বনোৱা কথা নাই বনাই দিব
তা পা লং আৰু ডালচিনটো খাই থাকিলেও ভাল
কাহৰ কাৰণে লং ডাল চেনি টো ভাল নি অ', অ', আদা চাদা দি পেলাই খাব লাগে বুলি জানো
অ', সেইটোৱে আদা, লং, আদা লং ডাল চেনি দি খালে হেনো কাহৰ কাৰণে বহুত ভাল
অহ, অহ
ক কথা ক অ খোল ক মই সেই অহা শনিবাৰলৈ যাম
অ', ক্লাছ বোৰ হৈছো নাই স্কুলত
স্কুলৰ ক্লাছবোৰ বাৰু ভাল হৈছে মানে এইবাৰ হেই আমাৰ মানে এনেইহে দিলে তাৰক শ্ৰেণীটো একাদশ শ্ৰেণীটো
অ',
এ, এনেই যোৱাবাৰলৈকে এমাহে বন্ধ আছিল এবাৰ পোন্ধৰ সোতৰ ওঠৰ দিন
হ'ব ভ উঠলি ন এ নফ
উম এ কিন্তু হেৰি মানে দ্বাদশ শ্ৰেণী আৰু দশম শ্ৰেণীটো একদম ভালকে পঢ়োৱায়
কি মানে ব খে দচাকে বন্ধ দিয়া নাই হয় নে নহয়
তেহেঁতক পোন্ধৰ মিনিট এবাৰও নিদিয়ে মানে তেহেঁতক ভালকে পঢ়াই আহে ন
অ', এ মানেৰ কি মেট্ৰিক হায়কণ্ডডট যে
সেইকাৰণে তাহাঁতক বন্ধটো কমাই দেক এবাৰ পাই আমাক মাজত এনে সোমাই দিলে নহয় একাদশ শ্ৰেণীটো
অ', অ', এ আৰু কি মানে কি স্কুল এখনৰতো সন্মানতটো মেট্ৰিকও হায়াৰ ছেকেণ্ডৰীত এয়া ওলাই পয় স্কুলখনত যদি বেয়া ৰিজাল্ট হয় তেতিয়াাহলেতো মানে বেয়া নাম এটা ওলাই যায় তাতে হ'ল প্ৰাইভেট স্কুল গতিকে ভাল নাম এটা কৰা ইম্পৰ্টেন্ট স্কুলখনৰ কাৰণনেও ইম্পৰ্টেন্ট ল'ৰা ছালীৰ কাৰণনেও ইম্পৰ্টেন্ট হয় নহয়
হয়, হয় সেইকাৰণেতটো এইটো কৰিছে কিন্তু মানে এনেই আমাক মানে এনে আস ম আহে
ন তহঁতেও এতিয়া ইলেভেন মানে কি আৰু ইলেভেনৰ খিনিৰ লগত টুৱেলভৰ খিনি কোৰ্চ লিংক আছে নহয় গতিকে ইলেভেনৰ পৰা যদি পঢ়ায় নিয়ে তেতিয়া টুৱেলভত কম কষ্ট কৰিলেও হ'ব
সেইটোতো হয় কিন্তু আমাৰ ক্লাছ ভালকে হোৱা নাই এবাৰ
অ', সেইটোয়ে হব আৰু দে এমাহ এটা গৰম বন্ধ লাগেও বাৰু
অ', সেইটে ল'ৰা ছোৱালীও ভালকে নাই অহা নহয় আমাৰ
অ বাকী ফুৰিবলৈ যাম বুলি ভাবিছ নে কি বন্ধ কেইদিন
অন্ধ কচি আছে নহয়
অ অ কচিং আছে
কিন্তু এই জুলাই কিবা লাষ্টৰ কিবা এটা ভাবো
অ অ
দুই তিনিদিনৰ মানে ক দুই তিনি দিন কাৰ মানে ছুটি এটা ল'ম বুলি ভাবছো কচিঙৰ পৰা এনেই ফুৰি আহিম বোলো
অ পাৰ পাৰ তই আকৌ পৰীক্ষা কেইদিনতো ছুটি লোৱা নাই নহয় বন্ধৰ দিনতে ছুটি লৈ পেলাই তটো আৰামত ফুৰিবগৈও পাৰও
উ যেনিবা হে বুলি কম আৰু অকমান স্বাস্থ্যৰ কাৰণত ঘৰৰ মানুহক লৈ যাব লাগে চেকআপত সেনেকে কব লাগিব
অ তইতো শ্বিলং চালি যেে
চালো বৌ আগতে গৈছিলো মানে মেডিকেলৰ বাবাক লৈ যাওঁতে
অ
ট্ৰিটমেণ্ট চলি থাকোঁতে তেতিয়াইনেিয় ছুগাৰ
অ অ ভালে ভালে আৰুো এই ফুৰি মানে মানুহৰ জীৱনতটো ফুৰা আকৌ তো নতুন নতুন জেগা চোৱাটো এটা মানে ইম্পৰ্টেণ্ট কথা গম পাইছ না চাব লাগে তেতিয়াহে নতুন কথা শিকিবলৈ পায় নতুন ঠাই দেখে
এতিয়া মানে শ্বিলঙতে হস্পিিতেলখন বৰ ভাল
অ
সেইখনত হেনো যেতিয়া বাবাক নিছিলো তেতিয়া গোটেই বডি চেক আপ হেনো সেই টকা কেইটকা জানানে
কেকাা
আমাৰ ইয়াত এনেই চেকআপ টেকআপ কৰিলে গোটেই বৰিটো দ পোন্ধৰ যাৰ হয়
য অ
তাত অকল পঁয়সত্তৰ টকা
হা
পঁয়সত্তৰ টকা
ইমান কম নে
অ বহুত কম
বাহ আৰু তাত তাত হেৰি কেনেকুৱা মানে চাফ চিকুণ আকত
এই বা বাথৰুমত মানুহে খাবও পাৰিব সেনেকুৱা চভা
অ অ আৰু তো এই মানে ৰোগী কিমান বধেই নে নে
এ এই বহুত এখন চখ নহয় নৰ্থ ইষ্টৰ নৰ্থ ইষ্ট কিবা আছে নামটো মানে নেগম চনে চৰ্তত এনে গোটেই নামটো কিবা এটা আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া তেনেকুৱা
অ অ ভাল ভাল আমাৰ আমাৰ অসমতো তেনেকুৱা এখন হস্পিিতেল লাগে
অ সে এখন নৰ্থ ইষ্ট অ নৰ্থ ইষ্টাৰণ ইন্দিৰা গান্ধী ৰিজন ল ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল চাইসেছ আছিলে
অ সেইটোে আমাৰ অসমতো এখন লাগে গম পাইছে ন অসমত এতিয়া তেনেকুৱা ভাল মেডিকেল নাহে
কেনেকে বিশ্বাস কৰিব বাৰু গোটেই বডিটো যদি পয়সত্তৰ টকাত চেক আপ কৰি দিয়ে
এ সেইবোৰ আৰু কি চৰকাৰৰ ইচ্ছা কথা যদি চৰকাৰে ইচ্ছা কৰে তেতিয়াাহলে পায় চৰকাৰী হস্পিিতেলত দাম আৰামত কমাব পাৰে
অ পায়তো আমাৰ আমাৰ এতিয়া এই সেইবিলাক জেগা চৰকাৰ বিলাক বহুত ভাল নহয় বহুত কম মতে কৰি থাকে আকৌ চব কাম আমাৰ অসমতহে সেই সেইনেকুৱা মানে এক অ সেইবিলাকৰ উন্নতি বহুত ধুনীয়া চফ চিকুণৰ পৰাাত ধৰি হওক